হেল্ল' হেল্ল' হেল্ল'
হেল্ল' আহ
কি কৰিছে।
এনে বহি আছো।
ফোনটো ৰিচিভ কৰোতে ইমান দেৰি যে ব্যস্ত নেকি?
ব্যস্ত নহয় মই ফোনটো থৈ পেলাই আহিলো তাৰপিছতে আহিলো মানে ফোনতটো মই চাৰ্জাৰ দি থোৱা আছিলে তাৰ পিছত আকৌ চাৰ্জাৰ লগাই থ গোচি আহিলো। তাৰপিছতে ফোনটো হেই মায়ে উঠালোগে।
ফুুল তাহক ম ল গছিলে
অ আমাৰ তেনেকুৱা নহয় নহ আমাৰ কেচা ঘৰ আকৌ ৰুম দুটা।
বৰহমলত থব বহমাহললৈ গিল নেকি আনি
নাই যোৱা নাই যোৱা মই এইটো ফোন বাাজিছা কাৰণে ইমানটা গুৰুত্ব দিয়া নাই এ এটোমানে উ নহয় এইটো এটা মা।
মানে ধনী মানুহ ধনী মানুহৰ দুটাবোৰ নাই কি ন আৰ জ ন এটাপুনি আছো অ হয়।
আৰু মই ভবাও নাছিলো ইমান হঠাতে এনেকে ফোনটো আহিব বুলি।
কিছুমান কাম নভবাকে হৈ যায়।
অ তাকে এনেকে হঠাতে হৈ যায়।
কাৰণ কাজিয়া কৰাৰ আগতো কোনো কাজিয়া কৰাৰ আগতো কোনো কাজিয়াও কাজিয়াও। কাজিয়াও হঠাতে হৈ যায়।
অ'। অ', আপুনি সে শুনে নে দেফলে উম', উম নাৰন কবচ শুনে নে।
নাৰায়ণ গগ মই নিজিয়ে নাৰায়ণ গ ফটো মাৰি দিবচোন। হ। তো নিদিয়া নি নি নিদিয় নিদিয়া নেকি?
অ খুন্দা ধৰিবই খুন্দা মানুধৰ খুন্দা ধৰিবই মই খুন্দা মই।
নি নিনে কৰে। নহ নিনি নিনি কৈ আছে যে। তখা কথাটো কি নো কথাটো কি ক
সেইটো আৰু মই কি কৰিম এতিয়া সেইটোণে খুণা মানৰ আগতে খুনা নি কৰিছো আকৌ। নাই আকৌ মই।
ধেমালি কৈছো আমাৰও ধৰে।
শুনাতটো মই নিজে কোৱা নাই ন সেইটো মোৰ জন্ম পাই লগত
আমিও এনে কে কও আমি আমিও ক কেতিয়াবা। আমিও কওঁ মই এতিয়া এতিয়া ধেমালিতে কৈছিলো আপুনি ছিৰিয়েছলি লয় ল'লে দেই।
সেইটোয়ে কৈছো মই চিৰিয়াছলি শুন নাই মই মই থাম মই বেয়াও নাপাওঁ। শুনা বুলি শুনাটো শুনা আৰু মই
হ'ব কি কৈছিলে নাৰন কাবচ কি ফটো মাৰিলে?
মই দিবলৈ গৈছিলো নাৰায়ণ কবজখন।
মই ইউটিউবত শুনা কথাই কৈছিলো।
কি মই নিজে কি হৰাব নালাগে ন।
হেত তেৰিকা কৃষ্ণ, কি?
মই নিজে পঢ়িব নালাগে নেকি ন?
পঢ়িব লাগে লাগে অনলাইন অনলাইনতে আহিব‌
আৰে নিদিলে নিদো বুলি ক'লেই হ'ল দেখোন আকৌ
আয়া নাৰায়ন কবচ খন কি গোটেইখনন কি ফটো মাৰি মাৰি দিব লাগে মোৰ হতেৰ নাৰায়ন কবচখনন নাই নহয়।
অ', সেইটোয়ে কথা নাথাকিলে নাই বুলি ক'ব লাগে মই কৈছো বা দিব নোৱাৰো বা মোৰ লগত নাই কথা সিমান। স আকৌ ইমান খিনি কথা কিন্তু পকাই থাকিব লাগে নাই সেইজনী নাই আৰু।
বা। এইবোৰ মানুহে বেচি দিহে খাব এইবোৰ মানুহে বেচি দিহে এইবোৰ মানুহে বেছি ধহে খাব এই এইবোৰ কথাবোৰ কবলৈ যায় গম পায় নাই আপুনি।
একো ডাঙৰ কথা নহয় ন। আকৌ কিবা বেয়া কথা কৈছো নেকি মই?
নাই কোৱা নাই কোৱা একদম সত্য ক হৈছে নাৰায়ণ কৱচখন পঢ়িলে ভাল মানে মনটো শান্তি তে এম মান বটগিল ম নাই
অ', ত মনতো অশান্তি লগাই লগাই ন এনেকৈ পঢহি থাকিব।
ৰাতিপুৱা মই এবাৰ দিনটোত এবাৰ শুনোৱেই।
ভাল মানুহৰ ভাল কাম।
অ', ভাল নহয়।
ভাল মানুহৰ কৰ্মকাণ্ড ভাল ন বেয়া মানুহৰ কৰ্মকাণ্ডও বেয়া কি কৰিব আৰু।
উম।
উম'।
সেইকাৰিনি মোৰ ভিতৰত হাবুঙৰ ভিডিঅ' বোৰ ইমান আহি আছে।
কি?
হা বঙৰ ভিডিঅ'বোৰ বোলো ইমান আহি আছে।
অ, হাবঙত যোৱা আকৌ কাষতে গৈ ফুটো মাৰিবলৈ।
কাৰ কাষত?
সেইটো মই নতুনকে ক'ব লাগিব নেকি?
আপুনি লৈ যাম বুলি কৈছে, আশা পালি আছো আপুনি নিব বুলি।
চিষ্টেমত সেইবোৰ নাই। কি কয়, এইটো দিনটোতে এনেকে যাব নে, নে কি, কিবা কাৰ্যসূচী হাতত ল'ব।
উ, হুম। একো কৰ্যখুচি হাতত লবলে নাই।
এনেকে ইফাল সিফালকে এনেকে দিনটো যাব নেকি। হা।
অহ।
উম, বঢ়িয়া।
মোক আপুনি নিম বুলি কৈছিলে নে নাই, আপুনি মোক নিম বুলি কৈছিলে নে নাই?
সেইবোৰ কাৰণে বহুত দিন আছে, নিও বুলি নিব পাৰি নেকি, এইবোৰ প্লেন কৰি থকা বস্তু নিকি ঘৰত। পেন-পেন কৰি থাকিলে একো নহয়, ঘপকে কম ওলা, ওলাবি কথা সিমানেই।
আৰু প্লেন কৰি থাকে, নেকি।
উ'ম। সেইটো, স, সেই-সেইটোতো, সেই, সেইটো দিননো কেতিয়া আহিব, আৰু ঘপককে কম ওলাবি তই।
আহিব যেতিয়া হাজিৰা নকৰি, যেতিয়া হাজিৰা নকৰি চ- কৰিবলৈ যাম তেতিয়া আহিব, হাজিৰা কৰিবলৈ গ'লে আকৌ হাজিৰা কৰিবলৈ যাব লাগিব।
যেতিয়াহে, ঘপক ত কেতিয়া আহিব? ঘপকে দিনটো।
কোন আহিছে, কোন আহিছে, মোন আহিছে নিকি?
নাই আহা অ, আপোনাৰ ফোন নম্বৰ খুজি আছে।
কোনে?
এ, ঘৰ এজনে।
তই ফোন নম্বাৰ দিলে, মো-মোতকে বেয়া কোনো নহ'ব কিন্তু।
নিদো
অ', অ', নকবা বোলে তাৰ কথাই নাপাতে সি আৰু কথা পাতিব নেকি।
এ, মোৰ সৈতে কথা নাপাতে বুলি কবি আৰু মই দি, দিবা। তাকে কওকচোন খবৰ খাতি ভাল।
খবৰ, খাতি ভালেই ঠিক
মুখখন কি হ'ল নবজা হ'ল যে মুখখন বজোৱা একো
মন জোৱা নাই।
অ, মুখ বজাবলৈ মন যোৱা নাই নি?
কিবা এটা, কিবা এটা হৈ আছে, মো কালিয় পৰা কিবা কেলে নাজানো কিবা এটা হৈ আছে।
কিবা এটা হৈ আছে, যদি মই কৈ আছো যে, ডক্টৰক দেখাবি ডক্টৰে গম পাব কি কাৰণে কি হৈ আছে। আমিতো নাজানো ন কিহৰ কাৰনে কি হয়?
এনজাইটি হৈছে, এনজাইটি।
কি এ এনজাইটি মানে কি?
কিবা এটা হৈ আছে ন কিবা এটা
কি কিবা?
কিবা এটা ভয় খাই আছো মই কেলে ইমান ভয় খাইছো মই নাজানো কিবা এটা ভয় আছো মই।
অ' কিবা চাগে অদৰকাৰী টেনচন লৈ আছে কিবা কিবি চিন্তা কৰি আছে চাগে
কিবা সেই তেনেকুৱাই কিবা হ'ব মোই কিবা এটা ভাবি আছো। মানে বহুত বেছি বেছি কিবা ৰাতিও টোপনিটো কিবা খেলেং মেলেং কিবা কিবি।
কবাত কিবা নকৰিবলগিয়া কাম কৰি থৈ থৈছে নেকি?
হেই কি কথা যে কই থাকে দেই।
অ' তত কোবাত নকৰিবলগীয়া কাম কৰি থাকিলে তেনেকে টেনচনত থাকে।
আহ
এনে হ
সেই বক্ষী থি
কি?
বহুতষুকে বাই আছে মাৰ আছে মাৰ ধৰা
অ সেইবোৰ কথা যত তোৰ গাই থাকক এতিয়া সেইটোৱে কৈছো কিবা যদি হৈ হৈছে মাৰ লগত ডিচকাচন কৰক মাক জানিবা না আমাৰ কিমান প্ৰব্লেম কি হয়
মই নো কি কও?
কিয় মৌন মৌনৰ্বত পালন কৰিছে নেকি?
হে নকৰ মন তাই নাই বাৰু। কৃষ্ণ কি কৰ ভাবি আছোঁ কেতিয়াবা ফুৰিবলে যাওঁ কৰ'বাত।
অ', সেইটো কাৰণে এনেকুৱা হৈছ
সেইটো কাৰণে এনেকুৱা হৈছে ক'বাত ফুৰিবলৈ যাওঁ। ক'বাত ফুৰিবলৈ যাম এ নহয়, সেইদিনাখন মই বৰষুণত অলপমান তিতিলোঁ মানে সেইদিনাখনৰ পৰাই কিবা এটা হৈ আছে মোৰ ঠাণ্ডাই বহিলে নে
হেৰি আকৌ, এ, এতিয়া এজনী উঠাইছে, আকৌ দুজনীমান উঠাব
অ', এ তেনেকুৱাই কিবা এটা হৈছে। সেইবোৰে কোৱাটো কিবা এটা
উম, বেছি মানুহৰ চকুত হৈছে ন', ইমানত ফটো লগাই থাকিবলৈ কি দৰকাৰ? দুদিন গৈ যদি গোটেই ফটো-চটো দিয়ে একেবাৰে
কি ফটো মাৰিলোঁ মই?
ফটো চাগে দি, মইয়েই নাই, ক'তো চাগে দিয়াই নাই
মাৰিছোঁ, দিছোঁ, কিন্তু ইমান বেছি একো অতপালি কৰা নাই। ইমান বেছি একো অতপালি কৰা
সেইটোৱেই কৈছোঁ, মানুহৰ চকু লাগিব পাৰে ন'
কি চকু লাগিব?
এ', কৈছোঁ কি চকু লাগিব লাগে কি আছে নো? অ', তেনেকৈ ক'ব লাগে ন? যেতিয়া ক'লেও যেতিয়া উভতি ধৰে, এইটো ক'বই লাগিব চকু কি আছে বুলি
কি আছে নো, সেইটোৱেই, কেলে লাগিব চকু? ক'লা-মলা ভূত
অ', মানে লাগিব লাগে মানে, ন? সেইটো কাৰণে তেনেকে কৰি আছ নেকি? ত', তেন্তে কি, ক'লা-মলা তেন্তে?
আমাক, আমাৰ যেন, আমাৰ, আমাৰ আৰু, কাম আৰু, আমাৰ আৰু কি? আমাৰ চকু কাৰো নালাগে খুনা ধৰিছে মোৰ আকৌ
কি, আমাৰ চকু কাৰো নালাগে মানে?
আমাত কাৰো চকু নালাগে। ৰ নালাগেও লাগিব, নালাগে অ', নালাগে লাগিব ব বুলি কৈছো আকৌ।
লাগিবৰ কাৰণে আকৌ দেখাই আছ নে কিনো? তই কিবা এটা কাম কৰিব কৈ আছ, কিবা এটা কামো কৰিম ন। কৰি থাকিবলে কি দৰকাৰ পৰিছে? যেন পৃথিৱীত আৰু কোনো যোৱাই নাই, সিহঁতেহে গৈছে।
কি?
পৃথিৱী আৰু কোনো চাগে যোৱাই নাই দৌৰিবলৈ, সিহঁতে দৌৰিবলৈ গৈছে সে পৃথিৱীত চাগে কোনো আৰু দৌৰিবলৈ যোৱাই নাই চাগে।
কি কৰিম তাৰপিছত আমি কি কৰিল
দৌৰিবলৈ গৈ কি খোৱা মাৰ গালি খাও, সেইবোৰ কি আৰু অতপালি? হা?
কি কৰো? এ এবোৰ চানা, কি কথা হাঁহিয়ে উঠে মোৰ আৰু দে, এইবোৰ ট্ৰেন্দ হয়।
অ', ট্ৰেণ্ডত চলা মানুহ মা
অ', ট্ৰেণ্ড ফল' কৰা মানুহ বুলি কওঁ।
সেইটো কাৰণে এনে অৱস্থা হৈছে, ট্ৰেন্দত চলি। আমি আৰু ট্ৰেন্দত নছলো
কি যে কথা কোৱা আৰু দেই, কি যে কথা কোৱা আৰু।
নচলে কাৰণে আমাৰ একো নাই একো, একো নাই আমাৰ।
আ' মোৰ নাই, মোৰ মোৰ একদম একো নাই, মোৰ চব শুদ্ধ হৈ আছে। মোৰ একদম একো নাই। আজি অপাটো এক অ' মো-মোৰ পাই দেই, মানে লোকে কাপোৰবোৰ পিন্ধিলে ইমান ভাল লাগে। কিন্তু নিজলে চালে বেয়া বেয়াহে লাগে।
নাচালে হ'ল লোককে চাই থাকা তেতিয়াহলে।
এ নহয়, এই এইবোৰ ছোৱালী মানুহ যে পিন্ধে ফ্ৰক বোৰ মানে সেনবোৰ ইমান ভাল লাগিল। নিজে কিনিম বুলি ভাবিলে বেয়া লাগে।
আহ।
চুটি ফ্ৰকটো পিন্ধিবই নোৱাৰোঁ। উম, পিন্ধিও পোৱা নাই বাৰু আজিলেকে কে।
কি কাৰণে পিন্ধিব নোৱাৰে?
লাজ লাগে, লাজ লাগে, লাজ লাগে।
মানে, মন যায় মানে।
মন নাযায়, কিন্তু বেলেগক দেখিবলৈ ভাল পাওঁ। মোৰ সজায় মোৰ মন নাযায় দেই। কিন্তু বেলেগক দেখিবলৈ ভাল লাগে। কিন্তু নিজক
মানে বেলেগ আপুনি মানে মানে বেলেগ বেলেগক দেখিহে কাম কৰে মানে।
অ' দেখিবলৈ ভাল লাগে অ'।
সেইটোয়ে কৈছো, মই বেলেগ আপুনি বেলেগক দেখিয়ে কাম কৰে নেকি নো?
বেলেগৰ নিচিনানো কি